হেল্লো শুনিছা নেকি এ অ আছো আছো এই ন নেৰ্কৰ প্ৰব্ম হ'লে অকণমান শুনা দিগদাৰ হৈ যাই অ। বাকী ভাল তোমাৰ?
মোৰ ভাল, তোমাৰ ভাল?
এ ভাল ভাল মই তোমালে মানে ফোন মাৰি আছিলো তুমি ধৰিব পৰা নাছিলা সেইটো কাৰণে মই ভালেই কৰিলা তুমি কৰি অ, অ। তাকে বোলে জানাানে সিদিনাখন আৰু মই পোলাও বনালো মাংস পোলাও। কিন্তু ইমান ভাল নহয়। নহলে এ এনেই বনাবলে জানো কেতিয়াবা আকৌ বৰ দিগদাৰ হৈ যায় গৰ্বৰ হৈ যায় মানে।
কেতিয়াবা খেলি মেলিও হৈ যায় আকৌ কেতিয়াবা সময়ৰ কাৰণেও
অ জোখ মাখটো অকমান খেলি মেলি হ'লেই চব খেলি মেলি হৈ যায় দিয়াচোন কিন্তু ঘৰত তাতে খাইছিলো যেনিবা সেইটো কাৰণে লাজ নাপালো আৰু
বেলেগক বনাই দিব লগা হলে বেয়া হোৱা হলে।
অ লাজ পাবলগীয়া হ'ল হয় সেইটয়ে কথা। সেইটো কাৰণে বোলো তোমালৈ ফোন এটা কৰো তুমি জানা নেকি তোমাৰ ওচৰত বেলেগ কিবা মানে বেলেগ তৰিকা আছে নেকি বনাই বনাব বনোৱা।
বনোৱা মানে ধৰা হেৰি চচপেন
এ মই কুকাৰতে বনাও ইমান সময় লাগে আৰু ইমান গৰমত নোৱাৰো বুজিছা।
কুকাৰতে ভাল পানী দি পেলাই আৰু থৈ দিলে হ'ল চচপেনটা বেলেগত বনালে লৰাই কৰি থাকোতেই।
চাউলখিনি এনেই তুমি তিয়াই থোৱা নে কি?
তিয়াই থওঁ মানে চাউলখিনি ধৰা আধা ঘণ্টা পঞ্চল্লিশ মিনিট মান তিয়াই আকৌ এই ফুটা থকা যিকোনো বাস্তু বাচনত বা চালনী
অ অ তেনেকে থৈ দিয়া ন?
থৈ দিওঁ। সি পেলাই ত বি কেইমিনিটমান টুকি থোৱাৰ পিছত চাউলটো অল অলপ শুকান হৈ যায় নহয়।
আহ আহ
শুকান হৈ যোৱাৰ পিছত চাউলটো মানে কি কৰো তেতিয়া কিছুমানে বাচন্তি পোলাও বনালে হেৰি কৰে নহয়। এয়া হাল সি আৰু হেৰি খান্দি দিয়ে। চেনি শানি দিয়ে। ফুট কালাৰ নিদিয়ে চেনি শানি দিয়ে কিছুমানে ফুতকালেও দিয়ে কিন্তু আকৌ
ফুড কালাৰ আকৌ এই বিৰিয়ানীতহে দিয়ে।
বিৰিয়ানীতহে দিয়া। আৰু চব বস্তুতে ফুড কালাৰ দিলেওঁ বেয়া।
বেয়া বেয়া। অৰিজিনেল কালাৰটো নাইকিয়া হৈ গ'লে বেয়া। অ', যোনটো নিজৰ কালাৰ ম ম ম। অ', সেইটোৱে। সেইটোতো ঘিউত ভাজি লোৱা?
ঘিউত ভাজি লওঁ। চাউল খিনি তেতিয়া সু কোৱাৰ পিছত আৰু বিশ মিনিটমান পিছত ঘি অলপ দি পে কুকাৰত ঘিউ দিওঁ। ঘিউ দি পেলাই এয়া ড্ৰাই ফ্ৰুট কাজু কিসমিস দি লওঁ। দি লৈ চে এই চেনি অক কনমান নিমখ অলপ দি, কেতিয়াবা পাচলি কুটি পেলাই দিবলৈ হ'লে
পা পাচলি, অ পাচলিও দি দিব লাগে, অহ। ময়ো পাচলি দিওঁ বাৰু। পাচ-
পেলাই, তাৰ পিছত চাউল খিনি দি ভা যি ভাজি পাঁচ মিনিট মান পিছতহে পানী টো দিওঁ। আকৌ লগে লগে পানীতটো দি দিলেওঁ, চাউল দিয়াৰ পিছতে তেতিয়া ভাতৰ নিচিনাই হৈ
ভাতৰ নিচিনা হৈ যায়। আৰু স্মেল মানে গোন্ধটো গুচি যোৱা নিচ চিনা হয়, হয় নে নাই? অকনমান ভাজ, অকনমান ভাজি ললে, অকমান ভাল হয় আৰু তেতিয়া। হম ম ম ম।
নিচিনা হৈ যাব লাগে তে
তেতিয়াই ভাল, তেতিয়াই ভাল, অ'। সেইটোৱে। আৰু তাৰ লগত আৰু মাং
মাংস অ। নহ'লে পনীৰ অক কনমান হ'লেও যেন তেন।
অ', ভাল লাগে।
মোৰ লগত
ম নিমি নিমিলে নিমিলে। আৰু মানে ম হেৰি সেইটো মানে ধৰা, অকনমান ডাঠ হ'ব লাগিব হয় নাই? মানে বেছি মানে ম পনীয়া নিচ চিনা হ'লে তাৰ লগতো নিমিলে। ম ম ম ম। তেতিয়াহে খাবলৈ ধুনীয়া হয়। এটো কাৰণে ময়ো ভাবো কেতিয়াবা বনাম বুলি
গৰমত আকৌ মনো নাযায় নহয় এইবিলাক এলাহেই লাগে।
এ এলাহ লাগে আৰু জানানে মাংস বনাওতেও মই বিলাহী ধৰা কেতিয়াবা কাজু দি দিলেও ভাল লাগে আৰু দ কাজু পেষ্ট
অ কাজু পেষ্টটো দি দিলেও অলপ মিঠা মিঠা হয়। দাঁত হয় ময়ো কেতিয়া
আৰু তুমি পোলাৰ লগত কেতিয়াবা অ পোলাাৰ লগত কেতিয়াবা তুমি এই আফগানি মাংসটো বনাই যে
আফগানি মাংসটো এদেই সেইটো মাংস কেনেকে বনাই মই মানে মানে নাজানো বগা হয় বুলি জানো বাৰু এই খাইছো কিন্তু বনাব নাজানো।
ব্যৱহাৰ নকৰে। তুমি আ দা নহৰু ক্ৰীম তাৰ পিছত কাজু এনেকে ক্ৰীম ক্ৰীম কৰিলে তুমি দৈ কৰিব পাৰা দৈতকে বেছি
ক্ৰীমটো ভাল কিছুমান দৈ আকৌ টেঙা হ'লে মাং ফটো
টেঙা হৈ যাব আৰু বাটাৰ থাকে। অ বাটাৰ অকমানো দিয়া থাকে। সেইটো আচলতে মানে কাজ কাজুতো বহুত বহুত পৰিমামানৰ কাজু ব্যবহাৰ কৰা যায়। কিন্তু সেই টো আচলতে গম পোৱা নাই মানে বেছি যদি তুমি ঘনাই খা খাব নোৱাৰা মানে মাহটোত বা দুই তিনিমাহৰ মূৰত এবাৰ টো মোৰ মতে ভাল মানে কাৰণ তাত সেইটোৱে মানে অ তাত চবটোতো ভাল বস্তুৱয়ে পৰি থাকে ন আৰু অ তেনেকুৱা মানে সেইটো সেইটো কাৰণে বা কচুৰি মেথি লাগিব। তাত সেইখিনি বস্তু বস্তু বহুত প্ৰয়োজন হয় মানে সেইখিনি বস্তু তাত খাবলে মানে সেইটো আফগানীক বনাবলৈ হলে আফগানিটো কিন্তু খাই বহুত ধুনীয়া লাগে
খাই বহুত ভাল লাগে
অ খাই বহুত ধুনীয়া লাগে মানে সদায় খোৱা বস্তু নহয় নহয় নহয় তুমি মানে উ আৰু এইবোৰ বেছিকে খালে ৰাতি পৰাপক্ষত খাব নালাগে মোৰ মতে আৰু ৰাতি খালেও অকমান সোনকালে খাই দিব লাগে মানে অধিক তেতিয়া হ'ব মানে কাহ আমাৰতো খাওঁ আমি যোনটো ভাত পানী খাওঁ বা ডেইলি আমাৰ মানে সদায় আমি ইমান আৰু এইবিলাক নাখাওঁ ন আমি সদায় দালি ভাত তেনেকে খাই থকা মানুহে যেতিয়া ঘপককে আমি এনেকে খাব খাবলে ল'ম
উম অপকাৰ কৰিবই আৰু পেটত ধৰিব তোক
পেটত ধ পেটাত অ সেইটো সেইটো কাজু ক্ৰীম আৰু তাত চব একদম ভাল ভাল বস্তুৱয়ে দিয়ে মানে বাটাৰ কাজু ক্ৰীম এনেকুৱা বা ৰিফাইনটো ইউজ কৰে মানে মিঠাতেল তাত ব্যৱহাৰ নকৰে অকণমান বাটাৰ বাটাৰ সৰহকৈ দিয়ে তাতে মানে আৰু বাত তাৰত এইখিনি ভাজিও লয় কেতিয়াবা অ মাংস খিনি মাংস খিনি মানে মাংস খিনি এনেকে থুই লৈ পেলাই তাত মানে হাল দি মছলা তেনেকুৱা টাইপৰ বস্তু একো নপৰেগে
অকল মানে ক্ৰীম কাজু এইবোৰত
অ ক্ৰীম কাপোৰ মানে মছলা তেনেকে দিয়া যায় ধৰা বাকী খিনি মছলাও দিয়া যায় কিন্তু মানে তাৰ কালাৰটো বগাই মানে ৰংটো সদায় বগাইে হয় আৰু সেইটোৰ লগত সচাকে খাই ভাল লাগে
পোলাও তেনেকুৱা বস্তুৰ লগতে
ভাল লাগে ভাল লাগে
আকৌ কেতিয়াবা পনিৰ চনিৰ হলেও ভাল লাগে খাবলৈ
অ অ পনিৰটো ভাল লাগিব অ মাছ এ মাছৰ লগত নিমিলে
নিমিলেগে মাছৰ লগত অকল ভাতটো খাইে ভাল লাগে
আৰু বিয়াতো কেতিয়াবা বিয়া বাৰুত এই ভাতৰ লগত টেনগা আঞ্জআঁ খায় লৈ পেলে পোলাও খাবলৈ মন যায়
মন নাযায় দে ভাল নালাগে কি নিমিলে কিবা
মানুহে পোলাও খালে পোলাওয়ে খাব লাগে আৰু না খালে ভাতকে খাব লাগে আৰু ভাতৰ লগত বাকী বিলাক বাকী যিমান বস্তু থাকে সমস্ত খিনি মিলে কিন্তু পোলাওৰ লগত আকৌ চব সকলো বস্তু নিমিলে নহয়
পোলাওৰ লগত মাছ খাও বুলি ক'লেও গোন্ধাই আকৌ জিতি খাব বোৰ নোৱাৰি
নোৱাৰে নোৱাৰে বাকী তোালোকৰ মাহঁতৰ ভাল
অ ঘৰত ভাল তোমালোকৰ ভাল ঘৰত
এ মই আছে আৰু আছো আৰু যি গৰম পৰিচাৰ মাহঁতনো ক'ত ভাল হ'ব আৰু বুজিছা
আৰু গৰমটো কমিব লাগে বুলি দিনে দিনে বাঢ়ি বাঢ়ি গৈহে আছে
বৈ আছে বৈ আছে থাকিব নোৱাৰি অ
উম বৰষুণে এজাক দিব বৰষুণ জাকৰ অ পিছতে আকৌ ৰ দিব তেতিয়া ৰ'দটোৱে ইমান চো
আৰু এতিয়া গম পাইছে ন এতিয়া ৰ'দ দিয়া নাই এতিয়া মানে একদম গৰম গোপ গোপ গুপ গোপকে গৰম মাৰি আছে মানে যেন একেবাৰে গোটেই ঘৰৰ ৱালবোৰ
গৰম হৈছে তেনেকুৱা লাগে আৰু ফেনৰ বতাহতো কিবা মানে ঠাণ্ডা বতাহ নাহেই গৰম বতাহ
অ একদম গৰম গৰম বতাহ মাৰি গৈছে একদম আৰু বাহিৰলৈও যাব
বাহিৰলৈ যাব নোৱাৰি এতিয়াও ফুৰা কৰাৰ কথাটো ভাবি ভাবিবই নোৱাৰি এনেই ধৰক ধৰা ওচৰলৈ দোকানখনলৈ যাও বুলি কলেও ভাবিব লগা হৈ গৈছে গৈ
অ আৰু তেনেকুৱা এটা তুমি কি বনাই খাবা ভাল ভাল আইটেম হলেও কেতিয়াবা মানে মন গ'লে
কেতিয়াবা কেতিয়াবা আকৌ মনো যায় খাবলৈ
উম সেইটো কাৰণে বোলোমই সুধি লওঁ তোমাক কেনেকে কি ক মানে মইয়ো বনাওৱেই তেনেকে কিন্তু কেতিয়াবা আকৌ পতককে সদায় বনাই থকা নিচিনাকে বনালেও বেয়া হৈ যায়
হবদে বুলি বনাই থলেও দেখোন ভাল হৈ যায়
ভাল হৈ যায় সেইটো তুমি ক'ব নোৱাৰা মানে আৰু বনোৱা হোৱাৰ পিছত তেতিয়া সুধিলে তোমাৰ হাতত একো মানে উত্তৰ নাথাকে
ঠিক কৰিবও নোৱাৰি তেতিয়া অ
উম তাকে উম
পোলাও সেয়াহে গৰমত আকৌ পোলাও বেছি খাব নোৱাৰি এদিন দুদিন দুদিন মানহে আৰু
এ এৰি এ মানে কি জানা এই হেৰি কয় আলহী-দুলহী পতককে খবৰ দি দিলে কেতিয়াবা বনাবলগীয়া হৈ যায় যে সেইটো কাৰণে জানো থোৱাটো ভাল জানি থোৱাটো মানে জা এনেও এই দিনটোত কেতিয়া সৰু-সুৰা বস্তু ক্ষেত্ৰত খেলি মেলি হৈ গ'লো গোটেইখিনি খেলিমেলি হৈ পৰা যায়
আকৌ কেতিয়াবা ভাজি থাকোতেই জ্বলিয়ে যায়গে
উম অ এইটো সেইটো আৰু মাহঁতৰ পৰা গালি খোৱা লে এইবিলাক হৈ থাকে আমাৰ লগত আৰু ঘটনা ইটোৰ পিছত সিটোৰ আৰুনো কি হ'ব
সেইটোৱে
উপায় নাই আৰু
উপায় নাই
হেৰি এইটো কি বুলি কয় কি খালা তুমি?
মই এয়া ৰাতিপুৱা ৰুটি খালো তুমি
মও ৰুটি খালো বুজিছা গৰমত ৰাতিপুৱা ৰাতিপুৱাই একো বেলেগ বস্তু
উম আকৌ এবাৰ খোৱাৰ পিছত কিবা পেটটো একে ভৰ্তি ভৰ্ত্তি হৈ থকাৰ নিচিনা লাগে খাবলৈ মোৰো মন নাযায় দুপৰীয়া যি গৰম
ঠিক ঠিকেই আছে দিয়া
কে আছে দিয়া হ'ব এতিয়া মই পিছত কৰিম দেই